অ, নমস্কাৰ বন্ধু, কেনে আছা?
নমস্কাৰ নমস্কাৰ ভালে আছো আৰু।
অ', আজি আমি বন্যপ্ৰাণী সংৰক্ষনৰ বিষয়ে অলপ আলোচনা কৰিম বুলি ভাবিছো।
খানা ভি খায়া হে।
অ, বন্য উম। উম, বন্যপ্ৰাণী আমাৰ পৰিৱেশ অ, অতি গুৰুত্বপূৰ্ণ অংশ হয়নে।
হয় হয়। বন্যপ্ৰাণী আমাৰ বন্য প্ৰানী আমাৰ মানে, পৰিৱেশৰ একদম
উম, উম, আমাৰ তোমাৰ বন্যপ্ৰাণী নাথাকিলে পৰিৱেশৰ ভাৰসাম্য নষ্ট হ'ব। পাৰে তোমাৰ।
বৰ্তমান সময়ত আজি আমি ডিছকাছ কৰিম যে বন্যপ্ৰাণী কেনেকে সংৰক্ষণ কৰিব লাগে বা বন্যপ্ৰাণীৰ সংৰক্ষণৰ বাবে আমাৰ অসমত কেনেকুৱা ধৰক ধৰক, মানে ব্যৱস্থাপনা আছে
অ অ।
বন্যপ্ৰাণীসমূহ কিয় সংৰক্ষণ কৰিব লাগে
উম উম।
তাৰে ওপৰত আমি আলোচনা কৰিম।
উম, তোমাৰ বৰ্তমান আমাৰ ব বহু বন্যপ্ৰাণী বিলুপ্তিৰ সন্মুখীন হৈছে। তাৰ কাৰণ তুমি কি বুলি ভাবা?
বন্যপ্ৰাণীসমূহ বিলুপ্তি হোৱাৰ প্ৰধান কাৰণ হৈছে হাবি জং জংঘলসমূহ মানে ধ্বংস কৰা। বনাঞ্চ সমূহ ধ্বংস কৰা তাৰ ওপৰিও তোমাৰ তাৰ ওপৰি তোমাৰ যেনেএ জলবায়ু পৰিৱৰ্তনৰ ফলতো আমাৰ বন্যপ্ৰাণীসমূহৰ বিলুপ্তি হোৱা দেখা গৈছে।
উম উম।
অত্যাধিক অধিক মাত তোমাৰ ধৰি লও, গৰম গৰমৰ ফলত সেই কিছুমান অঞ্চলত মানে উম, বতৰৰ লগত সাপ খোৱাব নোৱাৰি আমাৰ আপুৰুগীয়া মানে বন্যপ্ৰাণীসমূহ নোহোৱা হৈ যাবলৈ ধৰিছে।
উম আৰু তোমাৰ চোৰাং চিকাৰী ফলতো
অ। এতিয়া তোমাৰ আগত আগ আগৰ সময়ত আগৰ সময়তো আছিল কিন্তু এতিয়া বৰ্তমান সময়তো সেই চিকাৰ কৰা ব্যৱস্থা টো এতিয়াও কমি অহা নাই মানে, বাঢ়িহে গৈছে। চৰাই-চিৰিকতি হত ত জীৱ-জন্তুৰ জীৱ-জন্তুৰ হত্যা যাৰ ফলত কি হৈছে আমাৰ বন্যপ্ৰাণী সমূহ লাহে লাহে নোহোৱা হবলৈ ধৰিছেো আমাৰ বিশেষ বিশকৈ আমাৰ অসমত বন্যপ্ৰাণী সমূহ সংৰক্ষণৰ বাবে
উম।
আহ আঠখন ৰাষ্ট্ৰীয় উদ্যান আছে।
উম, উম।
যেনে তোমাৰ মানাস ৰাষ্ট্ৰীয় উদ্যান, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হা নামেৰী ৰাষ্ট্ৰীয় উদ্যান। ওৰাং ৰাষ্ট্ৰীয় উদ্যান দিহিং পাতকাই, তাৰপিছত তোমাৰ চিখনা জ্বালাও যোনখন এতিয়া নতুনকৈ হৈছে। কোকৰাঝাৰ কোকৰাঝাৰ জিলাৰ অৱস্থিত।
আহ, আহ।
তোমাৰ আছে চিৰাং চিৰাং আৰু চিৰাং ৰাষ্ট্ৰীয় উদ্যান।
উম, উম।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানসমূহত যেনে এশিঙা গঁড়
আহ।
হাতী আদি এইবিলাক সংৰক্ষণ কৰা হৈছে। আৰু আমাৰ প্ৰদম বছৰৰে অৱস্থিত ৰাষ্ট্ৰীয় উদ্যানখন হৈছে মানস ৰাষ্ট্ৰীয় উদ্যান মানস উদ্যানসমূহ কিহত মানে জন যোনবিলাক জীৱ জন্তু আছে সেইবিলাক সম্পূৰ্ণৰূপে মানে সংৰক্ষিত কিন্তু বৰ্তমান সময়ত কোৱাচোন মানে বৰ্তমান সময়ত কি বৰ্তমানৰ সময়ত কি হৈছে জানা না যে তাৰে চ স্থানীয় মানুহখিনিহে গছ গছনি সেই অভয়াৰণ্ অ উদ্যানখনৰ পৰা কাটি কাটি ধ্বংস কৰাৰ ফলত জীৱ জন্তুসমূহ বাহিৰলৈ ওলাই আহিছে এক তোমাৰ নলগাহিৰৰ সংখ্যা ত কমি আগতে আছিল এতিয়া প্ৰায় নোহোৱা হ'বলৈ ধৰিছে কিন্তু যোৱা কেইবছৰ এই যোৱা সময়তে মানে তোমাৰ নলগাহৰি আৰু তাতে দিয়া হৈছে
উম উম আৰু তোমাৰ এই আমি বন্যপাণী যিবিলাক নোহোৱা হৈছে এই সমস্যা ত সমাধানৰ বাবে আমি কেনে ধৰণৰ ব্যৱস্থা কৰাটো উচিত আৰু
বন্যপ্ৰাণীসমূহ সংৰক্ষণৰ বাবে তে আমাৰ জীৱ জন্তু সমূহ যি হত্যা কৰা হৈ আছে চোৰাংচোৱা হব সেই হত্যা কৰা হত্যা কৰা ব্যৱস্থাটো মানে নোহোৱা কৰবা লাগে
উম কঠোৰ ব্যৱস্
তাত কঠোৰ ব্যৱস্থা ল'ব লাগে আইন আইন তোমাৰ আইন প্ৰণয়ন আইন প্ৰণয়ন কৰিব লাগে তাতে
উম উম
আহ যাতে বাহিৰা মানুহে সোমাব নোৱাৰে তাত
অ অ আৰু তোমাৰ উম বিদ্যালয় বা মহাবিদ্যয়ালয়ত বন প নে হং সংৰক্ষণৰ গুৰুত্ব অ গুৰুত্ব বুজাব লাগিব লাগে আৰু বেছিকৈ
আহ বন্য বিদ্যালয় হওক বা সমাজত হওক উ এই ৰাজহা হৱে মানে মেল বহুৱাই বন্যপ্ৰাণী সংৰক্ষণৰ বাবে আমাৰ গাঁৱৰ মুৰববীসকলে বা ৰাইজৰ মানুহে মানে সেইবিলাক কথা ভাবিব লাগে তাৰে ওপৰত
সমস্যা সমাধানৰ বাবে বহুতো আইন ব্যৱস্থা কৰিব লাগে
উম উম
হা বন্যপ্ৰাণী সমূহ বন্যপ্ৰাণী সমূহে আমাৰ ভাৰতসয়তো বজাই ৰখি আছে আমাৰ বহুতো যোনবিলাক প্ৰকৃতিৰ পৰা এৰি দিয়া বেয়া পদাৰ্থ হ'ব বেয়া গেছসমূহ সেই বন্যপ্ৰাণী সমূহে মানে অ সেইবিলাক কাঢ়ি লৈ আছে যাৰ ফলত আমাৰ মানুহ সু-স্বাস্থ্য হৈ আছে বৰ্তমান যদি বন্য প্ৰাণী সমূহে নোহোৱা হৈ যোয় তাৰপিছত আমাৰ অৱস্থা বেয়া হৈ যাব
অ অ
অভয়াৰণ্য আছে অভয়াৰণ্য ওঠৰখন অভয়াৰণ্য আছে য'ত বন্যপ্ৰাণীসমূহ ভালদৰে সুৰক্ষিত উদাহৰণস্বৰূপে ক'বলৈ পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য তাৰপিছত হোলোংকা পাৰ বন্য প্ৰাণী অভয়াৰণ্য ইভাগে আমাৰ পক্ষী অভয়াৰণ্য তোমাৰ দীপৰ বিল
উম উম
আমাৰ অসমখন অসমখন ক'ব গ'লে বন্যপ্ৰাণীসমূহেৰে ভৰা
উম ভৰা
বেছি মানে বিদেশী পৰ্যটকো আমাৰ এই বন্যপ্ৰাণীসমূহো চাবৰ বাবে আমাৰ অসমলৈ আহে
বহু হাতী বৰ্তমান বাহিৰত পঠাই দি আছে সেইটোও বন্ধ কৰিব লাগে বহুতো জীৱ জন্তু আৰু এনেকে বাহিৰত পঠাই দি আছে। সেইটোও বন্ধ কৰিব লাগে।
বহুতো মানুহে সেই বেপাৰ কৰি আছে জীৱ জন্তু হত্যা কৰে। তাৰ তাৰ মানে, তোমাৰ হাতীৰ দাঁতবোৰ ব্যৱহাৰ কৰি বহুতো গহনা বনাই আছে। এইবিলাক ৰোধ বন্ধ কৰিব লাগে।
এই অভয়াৰণ্যবিলাকত থকা বন সুৰক্ষা বা বন কৰ্মী, কৰ্মী তেওঁলোকে কঠোৰ ব্যৱ- আইন প্ৰয়োগ কৰিব লাগে তাত।
অ'! অ'!
উম!
তেওঁলোকক
উম আৰু তোমাৰ আমাৰ সাধাৰণ মানুহ অলপ সহযোগিতা কৰিব লাগে।
সাধাৰণ মানুহক সহযোগিতা কৰিব লাগে। তেখেত তেওঁলোকে বুজিব লাগে যে বন্যপ্ৰাণীসমূহ আমাৰ বহুত লাগতিয়াল। যাতে বাহিৰা গাঁৱৰ মানুহৰ বাহিৰেও বন্য প্ৰাণীসমূহ ৰচ ওচৰে পাজৰে যোনবিলাক আমাৰ এই বন্যপ্ৰাণী সুৰক্ষিত স্থানসমূহ আছে। তাৰ ওচৰে পাজৰে থকা ৰাইচবিলাকো মানে, মানে তেওঁলোকে জাগি উঠিব লাগে যে, বন্যপ্ৰাণী আমি সুৰক্ষা কৰিব লাগিবই। তাতে বাহিৰা আচৰনচ ত' চিকাৰীবিলাকো তাত সোমাব নোৱাৰে।
অ'! অ'!
তাৰ বাবে খুব মানে দায়বদ্ধ শীল হ'ব লাগে।
উম!
উম!
আৰু তোমাৰ যি অ'! সেই বন্যপ্ৰাণীসকলৰ বাস বাসস্থান না নাথাকিলেতো সিহঁতেতো মানুহৰ ঘৰত আহি যাব। তাৰ ফলত মানুহৰো বন্যপ্ৰাণীৰ মাজত বহুতো সংঘাত বৃদ্ধি হয় হেই তোমাৰ বন সংৰক্ষণ কৰাটো অতি প্ৰয়োজন মোৰ মতে
মৰ্মমটো বন্যপ্ৰাণী সংৰক্ষ শিক্ষণ সংৰক্ষণে মানে বহুতো আইনী ব্যৱস্থাৰ জৰিয়তে বা বহুতো ৰাজু হা বা বিদ্যালয়সমূহত জ্ঞান দিয়াৰ জ্ঞান বিদ্যয়ালয়সমূহত পঢ়োৱা মানে শিক্ষাৰ দ্বাৰাই আমাৰ ব ণে কেনেদৰে সংৰক্ষণ কৰিব লাগে তাৰ বিষয়ে বুজি উঠিব লাগে আৰু তোমাৰ বন্যপ্ৰাণী আৰু অভয়াৰণ্যৰ মাজত সম মানে পাৰ্থক্যটো ইমানেই যে বন্য বন্যপ্ৰাণীসমূহ ততকে
উম
আহ ৰাষ্ট্ৰীয় উদ্যানসমূহত বন্যপ্ৰাণীৰ সুৰক্ষা বেচে অভয়াৰণ্যসমূহত, অভয়াৰণ্যসমূহতো মানে, আমাৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ দৰে সুৰক্ষা দিব লাগে।
হম।
যাতে তাৰে জীৱ জন্তুবিলাকো কোনো ক্ষতি কৰিব নোৱাৰে।
উম, আৰু তোমাৰ গছপুলি ৰোপন
গছ পুলি অধিক মাত্ৰাত ৰোপন কৰিব লাগে। যেনে, অ। এই তোমাৰ যে আমাৰ অসমৰ, উম, অভয়াৰণ্যৰ মানৱ বুলি কৈ তেখেতক।
উম, উম।
এই যাদৱ পায়েং।
অ।
যাদৱ পায়েংও যেনেদৰে এখন অৰণ্য এখন অৰণ্য য'ত, মানে সৃষ্টি কৰি পেলাইছিল তেওঁ গছ গছনি ৰোপন কৰি কৰি। তাৰ এতিয়া বৰ্তমান বন্যপ্ৰাণীসমূহ খুবেই সুৰক্ষিত।
উম, উম। আৰু তোমাৰ মই ভাবো এই শিশু অৱস্থাৰ পৰা তোমাৰ বন্যপ্ৰাণীৰ প্ৰতি মৰম বা কেনেকে দায়িত্ব বোধ গঢ়ি তোলা হয়। তাৰ ওপৰত সেইটো চৰকাৰে অলপ গুৰুত্ব দিব লাগে।
দিব লাগে এইবিলাক।
ভৱিষ্যত ও সেই প্ৰজন্মই আৰু জীৱ জন্তুৰ মূল্য বুজিব তে
বুজি পাব হয়। তোমাৰ কি বুলি কয়, এতিয়া বৰ্তমান সময়তো যে বন্যপ্ৰাণীসমূহ সুৰক্ষা দি থকা যিবিলাক আমাৰ, উম, ধৰি লওঁ সৈন্য বাহিনী নিযুক্তি কৰা হৈছে। সেইবিলাকৰ ওপৰকো সেইবিলাকৰ সেইবিলাকক মানে ভাল চৰকাৰে গুৰুত দিব লাগে কাৰণ কিয় সিহঁতেও মানে ৰাইজৰ মানুৰ লগত, উম, লুপ লিপ্তি লিপ্ত হয় মানে চৰাংচোৱা কিছুমান বহুতো কাম কৰি আছে বন্যপ্ৰাণীসমূহ ধ্বংস কৰি আছে।
উম, উম।
বন্যপ্ৰাণীসমূহৰ চোৰাংচোৱা ভাৱে গছ কাটি আছে। বন্যপ্ৰাণীসমূহ হত্য ত্যা কৰি আছে। তেওঁলোকক যাতে ক কঠোৰ ব্যৱস্থা ল'ব লাগে আৰু। বন্যপ্ৰাণী সমূহ আমাৰ সং সংৰক্ষ। শিক্ষিত হ'ব লাগে। আৰু যোনবিলাক যোনবিলাক ৰাষ্ট্ৰীয় উদ্যান বা অভয়াৰণ্যসমূহত বন্যপ্ৰাণীৰ সংখ্যা বৰ্তমান কমি আহিছে সেই খনত আৰু নতুনকে বন্য প্ৰণী যাতে আমাৰ। আনে কিন্ত তাতেই।
উম, অহ।
তাৰ বাবে তেওঁলোকে বা ৰাইজৰ মানুহক। সকলে
অহ উম আৰু তোমাৰ বন্যপ্ৰাণী সুৰ। সুৰক্ষিত থাকিলে পৰিৱেশৰ সুস্থ আৰু ভাৰসাম্য থাকিব।
আহ
উম তাৰ। আমি এতিয়া। বন্যপ্ৰাণী ৰক্ষা কৰিব লাগিব আৰু প্ৰকৃতিটো আমাৰ সংৰক্ষন কৰিব লাগিব।
প্ৰকৃতি সংৰক্ষণ কৰিব লাগে বা আমাৰ সকলোৰে এইটো মানে সকলোৰে এইটো নিজা নিজা কাম। প্ৰকৃতিক ৰক্ষা কৰা বন্যপ্ৰাণীৰ। মূহক ৰক্ষা কৰা সংৰক্ষণ কৰা। এইবিলাক আমাৰ নিজা কাম। আমি এইবিলাক কামৰ প্ৰতি মানে দায়িত্বশীল হ'ব লাগে।
উম আৰু আমি সকলোৱে বন্যপ্ৰাণীৰ সংৰক্ষনৰ বাবে সচেতন হ'ব লাগে আৰু।
সচেতন হব লাগে ভাল লাগিল দে বন্ধু আজি।
অ' ধন্যবাদ মইও তোমাৰ পৰা বহুতখিনি জানিলো কথা উম উম ধন্যবাদ।
পাম
অঁ অঁ